হেল্ল' শুনি পাইছে?
অ অ অ পাইছো - পাইছো।
অ অ কি কৰিছে?
এয়া ভাত খালো ৰবা ৰাতিৰ ভাত সাঁজ খালো। খাই এতিয়া অকমান এনেই চাদৰ ওপৰত আহিছো। অকমান খোজ কাঢ়িম বুলি। উম অ আজি বতৰটো বতৰ টো আজি বহুত ভাল অকণমান আগতে বহুত ডাঙৰ বৰষুণে এ যাক গ'ল।
অ ঠাণ্ডা পৰিছে।
দিনতটো বহুত গৰম আছে ছিলে কত কৰিছিলে
হয় হয়।
মই এতিয়া অকমান বৰ চাগ যোৱাৰ পিছত
থিকে আছে দিয়ক আজিকালি আপোনালোকে সোনকালে খুৱালো কৰা হৈছে নেকি ৰাতিৰ সাঁজ?
অ' অকমান সোনকালে খাওঁ ৰ'বা।
অঁ। সোনকালে খোৱাতটো বাৰু ভালে অ'- অ' স্বাস্থ্যৰ কাৰণে ভাল।
অঁ। খাই লৈ উঠি অকমান উ খোজ খোজকাঢ়ি লৈ তাৰ পিছত আৰু এতিয়া বিচনা নিচিনা ঠিক কৰি আৰু শিকিম আৰু লাহেকে। উম। শুলে, উম।
আপুনি এনে সাধাৰণতে কেইটামানত উঠে ৰাতিপুৱা?
ৰাতিপুৱা স্কুল থাকিলেটো ধৰাচোন মোৰ পাঁচটা মান বজাৰ আগত তে উঠিব লাগে, ৰাতিপুৱা উঠিয়ে ঘৰৰ কাম কাজ ঘৰৰ কাম কাজ খিনি কৰি লৈ গা পা ধুই উঠি তাৰ পৰা ভাত পানী বনাই টিফিন চিফিন বনাই লৈ পেলাই যাব লাগিব। দূৰ হয় নহয় মোৰ স্কুলখন বহুত।
হয়, হয়। কষ্ট কৰে আৰু ৰাতিপুৱা উঠি গৰমৰ দিনকেইটাতো বাৰু ঠিকে আছে। কিন্তু এই শীতৰ কালত অকমান কষ্ট হৈছেগে, সোনকালে উঠাটো ঠাণ্ডাত।
আহ' অ', অ' তাকে ঠাণ্ডা দিনকেইটা ৰাতিপুৱা সোনকালে উঠাটো দিগদাৰে। কুৱলি হৈ থাক, তে আন্ধাৰে হৈ থাকে ৰাতিপুৱা সময়খিনি, ম উঠা সময়খিনি তেনেকে। তেনেকে ঠাণ্ডাই-ঠাণ্ডাই উঠি, ঠাণ্ডাই-ঠাণ্ডাই উঠিয়ে আৰু ওলাই যাব লাগে। এই ন' কুঁৱলী ফালি-ফালি উম'।
আপুনি পাৰিলে অকমান ওচৰতে যদি ট্ৰান্সফাৰ ল'ব পাৰে, অলপ চেষ্টা কৰিছে নে নাই?
অ' চাও ৰ'বাচোন, কি বা হয় এতিয়া, অনলাইনত বাৰু এপ্লাইটো কৰি থোৱা হৈছে। এতিয়া কি হয় এতিয়া। এই জুলাই পোন্ধৰ তাৰিখৰ ভিতৰতে বাৰু দিয়াৰ কথা এটা কৈছে।
হয়, হয় ওচৰতে হলে ভাল আছিলে। আপোনাৰ জৰি আপোনাৰ সময় খিনি বাচি গল হয় বহু খিনি।
উম', উম' তাকেইেতো, চাও আৰু কি হয় হ'লে ভাল আছিলে। উম' নহলে আৰু উপায় নাই আৰু এনেকে-এনেকে চলিব লাগিব বাৰু নহয় যদি। হ'
চাকৰি আহক
উম' উপাই নাই আৰু এনেকে কষ্ট কৰিয়ে চলিব লাগিব যেতিয়ালৈকে অৱসৰ গ্ৰহণ নকৰো। অৱসৰ লোৱাৰ পিছতহে আৰু আৰাম পাম আৰু উম'।
শুনিয়ে গৰম বন্ধ দিনকে তাত আমাৰ চৰ্চা কৰি বাটো
আহ', অ'। উম', উম' তাকেইতো ভাবিছো ৰবা। ৰাতিপুৱা উঠি অকমান যোগ বা অকমান শাৰীৰিক ব্যাম অলপ কৰিম বুলি ভাবি আছো আৰু। আজি অকমান কৰিলো এনেই প্ৰথম, বহু দিন-বহু দিন কৰা নাই যে আজি আৰু প্ৰথম দিনে বেছি টান খিনি
কৰিলে ভাল হয়, হয়।
অ', অ' সৰু সহজ সহজ খিনিৰ পৰা আৰম্ভ কৰিব লাগ।
অ' আপুনিও কৰিব আপোনাৰ জীয়ৰী দুগৰাকীকো অকমান শিকাব কৰিবলে। সিহত ত চাগে ইচ্ছা নকৰে বেছি, এইবোৰ কৰিব।
তে শুয়ে থাকে। ৰাতিপুৱা উঠিব ইচ্ছাই নকৰে।
অ' এইটো কিন্তু বেয়া কথা হৈছে বৰ।
উম' তাকেইটো সোনকালে উঠিলেহে আৰু এইখিনি কৰিব পৰা যায়। দেৰিকে উঠিলে ৰ'দ ওলাই যায়, গৰম আহি যায় উম' গৰমতো আৰু অলপ সোনকালে উঠিলেহে সেইখিনি কৰিব পাৰি।
অ' তাকেতো, বাকী আপুনি কি-কি যোগাসন কৰে বা প্ৰাণায়াম কৰে অলপ ক'ব নেকি? আপুনি কোন কেই কৰে। কৰি ভাল পায়।
মানে উ' এতিয়া শুই উঠো ন' শুই উঠি ব্ৰাছ-চাছ কৰি পেলাই লৈ পানী অকমান খাই ল'ব লাগে আৰু গৰম পানী কুহুমীয়া গৰম পানী অকমান খাওঁ তাৰ পিছতে প্ৰথমতে সুখ সূক্ষ্ম ব্যাম খিনিয়ে কৰা যায় সূক্ষ্ম ব্যাম মানে ধৰাচো হেই যে আমাৰ হাত ভৰি গাঁঠিবোৰ অকমান অ ৰাতিটো শুই থাকোতে আমাৰ জঠৰ হৈ থাকেটো সেই জ জ জঠৰতাখিনি ভাঙিবলৈ মানে জৰতাটো
হয়।
তা খিনি ভাঙিবলৈ প্ৰথমতে হাত ভৰি য মানে আমাৰ যিখিনি জইন আছে সেইখ খিনি গাঁঠি গাঁঠিবো বোৰ খু অলপমান ঘুৰতীয়া তাৰমানে আমাৰ শৰীৰটো এয়া বেয়াম কৰিব কাৰণে সাজু হৈ উঠে আমৰ থমত নামি সাজু কৰি তুলিব লাগিব ধৰক উম এই ভৰিৰ আ ভৰিৰ কিল সেইখিনিয়ে অলপ গাঁঠিবোৰ ঘূৰাই আঁঠু ঘূৰাই হাতৰ কাঠমণি বন্ধ যিটো আছে গাঁঠি আঙুলবিলাক এনেকে অলপমান ঘূৰাই ঘূৰাই সেইখিনি প্ৰথমতে সূক্ষ্ম য়ানখিনি কৰি ল'ব লাগে। তাৰ পিছত লাহে লাহে এটা এটাকৈ মানে ধৰা ধোন তাৰাসনটো কৰা য যাই তাৰাসন মানে তোক ওপৰৰ ফালে বিক্ষাসন কৰা যায়।
অ আৰু মই শুনিছো যে এইয়া সূৰ্য নমস্কাৰটো কৰিলে বোলে বহু খিনি খা যায় হয় জানো। মানে সূৰ্য নমস্কাৰটো অকল সিটো কৰিলেও বহুখিনি মানে লাভ দেখা পাই নেকি শৰীৰত।
অ অ সূৰ্য নমস্কাৰতো গোটেই সম্পূৰ্ণ শৰীৰৰ বাবে উপযোগিতা। তা মানে ইয়াতে বাৰত ভা বাৰত পা খন মানে সন্নিৱিষ্ট আহ সন্নিৱিষ্ট হৈ থাকে ইয়াতে। উ প্ৰথমতে সূৰ্যক নমস্ক কাৰ কৰি পেলাই তাৰাসন তাৰ পৰা আকৌ হস্ত পাদ-পাদ সস্তাসন আৰু ইফালে সে কি কয়, পপৰ্বতাখন আহ, ধনুৰাস এনেকে বহুত
আৰু এটা যে মাজৰ যে এটা আছিল সেইটোৰ নাম কি আছিল মনত আছে নেকি আপোনাৰ? এয়া শুই কেনে যে ওপৰত সেফালে চাব লাগে যে। এইটো ইংলিছত কব্রা, অ', অ', কব্ৰা প'জ বুলি কোৱা হয় ইংৰাজীত। হয় হয়।
অ', সেইটো সোজংগাসন মান, সোজংগ মানে সাপ-সাপৰ নিচিনাকে যিটো মানে কঁকালৰ পৰা ওপৰৰ অংশতো মানে ডাং খাই থাকে আৰু ককলৰ-কঁকালৰ পা তলৰ অংশতো মাটিত মানে সমানকে মানে লাগি-লাগি থাকে অ', সেইটো সোজংগা সন, সেইটো মেৰুদণ্ডৰ কাৰণে বহুত ভাল, মেৰুদণ্ড আমাৰ যিটো আমা, ৰ ৰাজহাৰ বুলি কওঁ আমি কামিহাৰ বুলি কওঁ সেই কা হাৰৰ মানে হেৰি হয়। সোনকালে মানুহ তাৰমানে ব্ৰাণ হয়, উম। সেইটো মানে সেইখন সেইটো কৰি থাকিলে মানে মানুহ সোনকালে যে কুঁজা পূজা পৰি যায় যে, তেনেকুৱা নহয় বা কঁকালৰ সেইটো কৰি থাকিব পাৰিলে, উম।
মানে কৰিলে বোলে, উচ্চতাটোও বাঢ়ি যায় বোলে। মানে সৰুৰে পৰা কৰিলে আৰু।
অ', অ'। অ', আৰু উচ্চতা বঢ়াৰ কাৰণে আৰু এটা চবতকে ভাল আসন হৈছে কি এইটো তাৰাসনটো। তাৰ সন্তুষ্টটো মানে ওপৰৰ ফালে চাই পেলাই মানে তাৰ মানুহটো অকল অ' আ আঙুলি কেইটাৰো ঘৰ দি পালে ওপৰৰ ফালে অকমান নিচিনা ৰৈ ৰৈ দিব লাগে আৰু। এটা পজি এটা পজিচনত তাৰ মানে হল্ড কৰিব লাগে, মানে ৰৈ যে স্থিৰ হৈ থাকে। থিকিব লাগে এটা - এটা পজিচন কিছু সময় সিৰ স্থিৰ হৈ থাকি আকৌ আগৰ মানে অৱস্থানলৈ আহিব লাগে আৰু। তাৰ পৰা বহী কৰা আসনো আছে যিটো বজ্ৰাসন বজ্ৰখনন হৈছে মানে আমি ভাত ভাত পানী খাই উঠি ৰাতি আমি কৰিব খোৱা খোৱাৰ পিছত উম খোৱাৰ পিছত কৰিব পৰা এটাই এ আছে সেইটো হৈছে ব বা আৰু বজ বজ্ৰাখনত বহি পেলাই আমি যদি কিছু সময় দীঘল- দীঘলকৈ উশাহ লৈ থাকোঁ এনেকে ধুনীয়াকে তেতিয়া আমাৰ হজম শক্ত বাঢ় আৰু মানে মানে যিখ কেচ- চেচ নহয় হজম ভাল হয় খোৱাৰ পিছত কৰিলে এনেই ধৰাচোন আমি যেতিয়া আমি যোগাসন কৰোঁ তাৰ আগত মানে কোনো মানে গৰু আহাৰ তাৰ মানে বেছি পেট ভৰাই আমি একো খাব নালাগে। ভালকে খোৱাৰ তিনি ঘন্ট মান পিছতহে আসন কৰাৰ মানে কৰাটো অ কৰিব লাগে। নিয়মটো তাৰমানে হৈছে কি, খাই লৈ উঠি আমি তিনি ঘন্টা অন্তত আমি তাত মাজত বিৰতি দিব লাগিব। তাৰ পিছতহে আমি আসন লাগিব। পাৰো। নহলে পেটটো যেতিয়া ভৰ্তি হৈ থাকিব, তেতিয়া আসন বোৰ কৰিলে তাকে অপকাৰ কৰে বহুত অপকাৰী হয়।
অ। কিছুমানে আকৌ খাই লৈয়ে এয়া ওজন কমাবৰ বাবে ব্যাম কৰা দেখা যায়, তাৰ মানে বেয়া কথা আৰু।
যিকোনো বেয়া বা, অ অ বেয়া বেয়া সেইটো বহুত অপকাৰী হ'ব। পে তটো তাৰমানে খালি মানে ইমান ত ধৰি থাকিব নালাগে আৰু। মানে বেছিকে পেট ভৰাই খোৱাৰ দুঘন্টা তিনি ঘন্টা কমচে কম আমি বাদ দিবই লাগিব। তাৰপিছতে অ। কিন্তু বজ্ৰাখনেই একমাত্ৰ আসন, যিটো আমি খোৱাৰ পিছতো কৰিব পাৰো। আৰু সেইটো খোৱাৰ পিছত ভৰাৰ কাৰণে কৰিলে ভালে হয়। উম, তাৰছত আৰু বহি বহি কৰা আসন
প্ৰাণায়াম কৰিছে নে? মই এনে অনুলোম বিলোম, তাৰ পিছত কপাল ভতি। আৰু এ মই যিহে তো পৰীক্ষাৰ্থী মানে, এয়া বিদ্যাৰ্থী হয় এগৰাকী। গতিকে মোৰ বাবে এইয়া ভ্ৰামৰি আসনতটো প্ৰাণায়ামতটো বৰ ভাল নহয় নে। ত মনোযোগৰ বাবে উম মনোযোগৰ বাবেও উপযোগ গি মানে, কিছু ৰাতিপুৱা উঠিয়ে শুই উঠিয়ে ভ্ৰাৱিতো কৰিলে মানে পঢ়া শুনাত মনোযোগটো বঢ়াব পাৰি। আৰু মাইণ্ডটো মানে ইফাল-সিফালে মানে কেতিয়াবা চঞ্চল হৈ যায় নহয় পঢ়াৰ মাজতে। তেতিয়া এই প্ৰাণায়ামটো কৰিলে মানে অলপ উপ যোগী হয় বুলি দেখা যায় আৰু।
উম উম, মনোযোগ বাঢ়ে, স্মৃতিশক্তিও বাঢ়ে বুলি কয়, তাৰমানে আমাৰ মগজুৰ ক্ষমতাটো বৃদ্ধি পায়। আমাৰ যিটো মগজুত আমাৰ বহুত ধৰ বহুত কোষ আছে, আমাৰ মগজুটোত যিমান পৰিমাণৰ কোষেৰে গঠিত তাৰে বোলে আমি খুব কম সংখ্যকহে আমাৰ ব্যৱহাৰক। হয়, আমি আমি বহুত অ' বহুত কম সংখ্যক কোষেহে আমাক মানে কাম কৰে, বাকী বিলাক কোষ মানে শুই থাকে মানে ই অহ, নি-নিৰ্লিপ্ত হৈ থাকে। এই ভামৰি প্ৰাণায়ামটো কৰিলে কি হয় এই শুই থকা কোষসমূহ জাগ্ৰত হয়। আৰু বেছি কোষ ষে আমাৰ মগজুতো সক্ৰিয় কৰি ৰাখে, গতিকে মনোযোগ বাঢ়ে, স্মৃতিশক্তি বাঢ়ে। আমাৰ মগজুৰ সকলো ফালৰ পৰা ক্ষমতাটো বৃদ্ধি পায়। ভ্ৰাম উম, ফলত
অহ।
আৰু কিছুমান, এনেকুৱা আমাৰ। উম, তাকেটো থিকে আছে বাৰু।
ঠিকে আছে, আপোনাৰ পৰা বহুখিনি কথা জানিব পাৰিলো। ধন্যবাদ। ময়ো আৰু কেতিয়াবা কেতিয়াবা, আসন প্ৰেনায়মসমূহ কৰি থাকিম দিয়ক। আপুনিও কৰিব। ঠিক আছে দিয়ক। অহ, সময়ত। থিক ।